কি কৰি আছা?
আহ এই বিশেষ একো কৰা নাই তেনেকে বহি আছিলো ৰবা পিছে তুমি কি কৰিছা চেলা
মই তোমাক ফোন কৰো ফোন কৰো কে ভাবিয়েই আছিলো এটা কথা সুধিবলৈ
হয় সোধাচোন
মানে শুনা না মানে মোৰ লগৰ এজনীৰ বাৰ হা আহ উম বিয়া আছে মানে হেৰি অ অহা বুধবাৰে আজিতো দেওবাৰ অহা অ
অ ঠিকে আছে পিছে তুমি যাবানে নাই?
অ মই যাম হা কিন্তু মানে চোৱা না মোক যে অকলে যাবলৈ মন নাই আৰু মই ভাবিছো যে মানে তুমি যাবা নেকি মোৰ লগত আমি একেলগে দুয়োজনে গৈ আহিম।
অঁ নিশ্চয় যাব পাৰি। কিন্তু তাৰ কাৰণে আমি কিছুমান- বজাৰ কৰিব লাগিব, কাপোৰ টানি লব লাগিব আৰু- তাৰ কাৰণে প্ৰস্তুত হব লাগিব আগতীয়াকৈ পিছে তুমি ভাবিছা নেকি নে কাপোৰ খানি ললাই হ'লে দি।
নাই নাই মোৰ মানে মাৰ বহুত চাদৰ মেখেলা আছে আৰু মানে কি হ'ল ইমান গৰম পৰিছে। যে মোক মানে মোৰ লগৰ জনীয়ে অঁ মানে- অ হালধি, মেহেন্দি তাৰপিছত হেৰি কি কয় জোৰোণ তাৰপিছত বিয়া, চাৰি দিনতে চাৰি দিনৰে মোৰ নিমন্ত্ৰণ। কিন্তু মানে এই গৰমত মানে ইহঁতে বোলে সদায় চাদৰ- মেখেলা পিন্ধিব আৰু গৰম খনত মানে মোক চাদৰ -মেখেলা পিন্ধিবলৈ একেবাৰেই মন নাই সেইকাৰণে মই কৈছো যে বেয়া নাপাবি মই অকল বিয়াতে যাম। আৰু বিয়াটো মানে কি হ'ল ভাল এটা কথা কি বিয়াটো দিনত। দিনে দিনে শেষ হৈ যাব, দৰা আহিলে দৰাকো চাবলৈ পাৰিম। উম দৰাৰ ঘৰৰ মাক মো চাব পাৰিম, বিয়াতো অকণমান চাই আহিব পাৰিম সেইকাৰণে মই ভাবিছো যাম। আৰু কাপোৰ মানে কি মোৰ মাৰ মানে বহুত মানে কেইযোৰ চাদৰ মেখেলা আছে। তুমি কিনিব নালাগে দিয়া তুমি মোৰ মাৰ পৰাই পিন্ধিব পাৰিবা।
হয় নেকি তেন্তে ভালেই হ'ল পিছে আমি বজাৰ কৰা দিনটো আমাৰ হাতত থাকি যাব আৰু সেই দিনটোত আমি বেলেগ কাম যেনেকে মেহেন্দী লগোৱা পিছে আৰু কিছুমান কাম বস্তু -বাহিনী যোগাৰ কৰিব লাগে সেইবোৰ কৰি লম। পিছে আঁহ। হয় কোৱা কোৱা?
হয় আৰু মই কব বিচাৰিছিলো যে অ মই তুমি আৰু মই যোনদিনা খন যাম একেলগে যাম। পিছে তেনেকে বিয়াখনলৈ গলে মোৰো ভাল লাগিব দিয়াচোন।
অঁ একেলগে যাম, একেলগে আহি যাম সেইটো তুমি চিন্তা কৰিব নালাগে যিহেতু তুমি মোৰ লগত যাবা ন'। মানে মই তোমাক মাতিছো ন? ' তুমি মোৰ লগতে যাবা এনেও মানে তাই আমাৰ ঘৰখনত পৰিয়াল মানে পৰিয়াল বৰ্গৰ মানুহৰ মানুহক মাতিছে। কিন্তু মই কৈছো চবেইতো যাব নোৱাৰে দেচোন যিহেতু বুধবাৰ কাৰণ চবেই কামলে গুচি যায় মাৰো ঘৰত কাম থাকে। আৰু গৰমত মায়েও যাবলৈ মন নকৰে। মই কৈছো ময়ে যাম তাৰ পিছত মই কৈছো যে মই নহলে এটা লগৰ জনীক লৈ আহিম ব'ল। ত' তাই কৈছে অঁ অঁ লৈ আহ ভালহে। সেইকাৰণে মই তোমাক মানে ফোন কৰিম কৰিম কে আছিলো তুমি কৰিলাই। আৰু হয় হেৰি আমি যিহেতু বজাৰ কৰিব যাব নালাগে। আঁহ এদিন মানে তুমি মোৰ- ঘৰত আহি যাবা। উমঁ নহলে মই তোমাৰ ঘৰলৈ গুচি যাম মিহিন্দী-চিহিন্দি লগাবলে।
হয় হয় নিশ্চয়। পিছে মোৰ মেহেন্দী লগাই বৰ ভাল লাগে।
মই আঁহ তেনেকে তুমি মোৰ ঘৰত আহিবা, আমি ধুনীয়াকে মেহেন্দী আঁকিম। পিছে সৰুতে যে মেহেন্দী লগাই কিমান ভাল লাগিছি জানা নে আজিকালি তেনেকুৱা মানে আমাৰ সময় নিমিলা হ'ল ন' সেইটো কাৰণে মান নে লগোৱাই নহয়। পিছে বিয়া-চিয়া হ'লে মেহেন্দী লগাই বৰ ভাল লাগে।
অঁ মানে আগত সৰু থাকোতে মইও জেতুকা লগাইছিলো মানে মই যে সেই কিনা জেতুকাটো মানে মেহেন্দীটো লগোৱা নাছিলো, সদায় মানে মায়ে কি কৰে সেই মেহেন্দী পাতটো লৈ পিচি দিয়ে। পিছাৰ পিছত আমি মানে কেনেকে লগাও জানা আমি মানে হাততে মানে গোল বনাও আৰু মানে চাৰিওফালে আঙুলিৰ চাৰিওফালে লগাই দিও, মানে বহুত ভাল লাগে জেতু আৰু জেতুকাৰ ৰংটো মানে একদম কলা হয়। মানে চাবলে বিৰাট ধুনীয়া লাগে। আৰু গোন্ধটো ইমান ভাল লাগে লগোৱাৰ পিছত।
হয় পিছে মোৰো বৰ ভাল লাগে। মইও তেনেকে লগাও পিছে মোক মায়ে লগাই দিয়ে আৰু ঘৰৰ জেতুকা পাত তুমি যেনে থিক কৈছা যে মায়ে পিচি বনাই দিওঁ মোকো তেনেকে বনাই দিয়ে আৰু আমাৰ বিশেষকে ছোৱালী মানুহবোৰৰ। মই ক'ব বিচাৰিছো মেহেন্দী লগালে যে মনটো ইমান ভাল লাগে নহয়।
নহয় মানে।
হয় হয় ঠিকে কৈছা কাৰণ মানে গোন্ধটোও ভাল আৰু এইটো মানে এটা মানে হেৰি মানে। মানে যোনটো আমাৰ মানে মহিলা মানে এটা উ। আমাৰ মানে সেইটো এটা হেৰি হয় উম আমি যেনেকুৱা উ গুলপীয়া ৰং ভাল পাওঁ। বা আমি অ আমি তেনেকা আঙুলিত হেৰি ৰং কৰি ভাল অ তেনেকাই মেহেন্দীটো হৈছে মানে মেহেন্দীটো মানে। তোমাৰ ক'ব গলে এটা মহিলাৰ আগ্ৰহ দেখায়। মানে এটা ধুনীয়া বস্তুৰ প্ৰতি সেইকাৰণে মেহেন্দন্দীটো সঁচাকে বহুত ভাল লাগে লগালে আৰু এটা মানে কথা তুমি মানে কি ৰঙৰ চাদৰ মেখেলা কি পিন্ধিম বুলি ভাবিছা বিয়াত।
হয় তেনেকে মানে বিয়াৰ দিনাখন যদি আহ গুলপীয়া ৰঙৰ মেখেলা চাদৰ হয় পিন্ধিলে বৰ ধুনীয়া লাগে। পিছে মই গুলপিয়া লগে লগতে হালধিয়াতোও বৰ ভাল পাওঁ হালধীয়া ক তাই
অ মানে অ মই সেইকাৰণে খুজিছো কাৰণ তুমি আকৌ আহিবা নহয় চাবলৈ ওলাই থৈ দিম। মানে মাৰ এটা বেগ বগা আৰু গুলপীয়া মিক্স আছে চাদৰ মেখেলা আৰু এটা হালধিয়াৰ লগত হেৰি হালধিয়াৰ লগতো। এটা বগা আছে আৰু এটা একদম হালধিয়াৰ লগত ৰঙা ৰঙৰ ফুলনি কৰা আছে। ত' সেই তিনটা মই ওলাই থৈ দিম মই মানে বগা ৰঙৰ পিন্ধিম বুলি ভাবিছো। তোমাৰ কাৰণে মই এই তিটা ওলাই থৈ দিম তুমি মানে পচন্দ কৰি ল'বা। কাৰণ ব্লাউজো ফিট হ'ব লাগিব নহয় আৰু ব্লাউজটো আমাৰ ঘৰত তাতে পিন্ধি লবা যদি ফিট নহয় মায়ে চিলাই দিব
হয় হয় সেইটো খুব ভাল কথা তেন্তে মই তোমাৰ ঘৰত অলপমান সোনকালে গৈ কাম খিনি কৰি ল'ম পিছে
পিছে আহ বিয়াতো। কোনখিনিত পাতিবনো মানে ঘৰতে পাতিব নে অ বিয়া ভৱন ভৱনত পাতিব।
অ মানে ঘৰতে নাপাতে বোলে জোৰোণটো জোৰোণটো ঘৰত হব। কাৰণ জোৰোণৰ কাৰণে বেছি মানুহ নাহেতো ওচৰ চুবুৰীয়া মাতিছে আৰু তোমাৰ। এ দৰা ঘৰৰ মানুহ আহিব আৰু কিন্তু বিয়াতো তোমাৰ। হেৰি আছে মানে ভৱন হেৰি সতি উম বুক কৰিছে ভৱনতে মানে পাতিব। কাৰণ উ বিয়াৰ দিনা দৰা ঘৰৰ পৰা বেছি মানুহ আহিব আৰু জিৰণিও লব লাগিব নহয় জানো সেইকাৰণে জিৰণি লোৱাৰ কাৰণে তাতে মানে কোঠা আছে বহুত তাত থাকিব আৰু মানে ভৱনটো লৈছে কাৰণে ভৱনটো মানে সেইখন খোলা মেলা হয় যে অলপ ফিল্ড টাইপ হয় তাত মানে মানুহে অলপ মানে এই গৰমত মানুহ অকমান বহিব পাৰিলে বা অকণমান যদি ভিৰতটো মানে কম কম হয় তেতিয়া ভাল। লাগে সেইকাৰণে ডাঙৰ ফিল্ডৰ নিচিনা ভৱন এটা লৈছে মানে মানুহে হ'লেও অলপ উশাহ ল'বলে পাৰিব নহলে ইমান ভাৰী ভাৰী চোলা পিন্ধি যদি অ সৰু এটা মানে জেগাত বিয়া পাতি তেতিয়াহ'লে মানুহৰো বহুত দিগদাৰ হয়। আৰু ধৰাচোন নিজে দৰা কইনা সিহঁতৰ কাপোৰটো কিমান ভাৰী হ'ব সিহঁতিও সেই জুইৰ আগত বহি বহিব লাগিব বিৰাট কষ্ট হয়তো। সেইকাৰণে মানে এ ভৱনটোৱে মানে হেৰি কৰিছে আৰু মেইন কথা কি হ'ল দৰাৰ ঘৰ মানে ইমান ওচৰত নহয়। দৰাৰ ঘৰটো অকমান দূৰত হয়। এইকাৰণে এ লগ মানে সিহঁতৰ যোনটো লগ্ন হয় লগ্নটো দিনৰে কৰি থৈছে। হেল্ল' হেল্ল' হেল্ল' শুনি পাইছানে মই কি কৈ আছো?